হাল্লৌ হয় বাইদেউ। নমস্কাৰ নমস্কাৰ শুভ সন্ধিয়া।
শুভ সন্ধিয়া।
হয় অ' মানে সেইদিনা মই মানে ক'ব বিচাৰিছিলো আহ মানে আমাৰ যে যোৱবাৰ কথা হৈছিলে, মানে মই কিছুমান কথা ক'ব আপোনাক পাহৰিলো তেতিয়া মানে সুধিব পাহৰিছিলো, আহ এতিয়া সুধিব পাৰিম নে?
অঁ অঁ সুধিব
অঁ অঁ হয় হয়। কি কৰিছে বৰ্তমান?
এই বৰ্তমান মই সে কিতাপ পুথি লৈ বহিছো। কিছুমান প্ৰশ্নোত্তৰ লিখিব লাগে, ছাত্ৰ ছাত্ৰীৰ কাৰণে।
অঁ, আচ্ছা আচ্ছা আচছা। আপুনি অঁ মই অঁ মানে জানিব পাৰিম নে আপুনি মানে কোন কোন অঁ কোনটো কোনটো ক্লাছৰ ছাত্ৰ ছাত্ৰ ছাত্ৰীক মানে বৰ্তমান মানে পঢ়াই আছে, শিক্ষা দি আছে?
মই মানে আহ প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীক পঢ়াই পঢ়াই হৈছো এতিয়ালৈকে।
আচ্ছা', আচ্ছা', আচ্ছা'। হয়', আপুনি মানে, ৰাতিপুৱা ৰাতিপুৱাও পঢ়াই, গধূলিও পঢ়াই, হয় নাই?
অঁ, অঁ, অঁ, মই মানে সে স্কুলত অ' চাকৰি কৰো, শিক্ষিকাৰূপে। আৰু গধূলি স, ন্ধিয়া মই টিউচন কৰাওঁ।
হয়', হয়', হয়', বহুত ভাল লাগিল হয়', ভালেই হৈছে। তেতিয়া হ'লে আপুনি মানে এইটো শিক্ষাৰ লগত জড়িত আছে, বহুত ভালে বছৰে ধৰি, হয় নাই?
অঁ', অহ'।
অহ', আচ্ছা', আচ্ছা', আচ্ছা', ঠিকে আছে বাৰু। অহ', আপোনাৰ মানে এনে অহ' ধৰক ৰাতিপুৱা উঠি মই জাৰি মানে জানিব পাৰিমনে আপোনাৰ ৰাতিপুৱা উঠি মানে তেনৰ যেনেকুৱা আপুনি ৰাতিপুৱাটো আৰম্ভণি কেনেকে কৰে?
মই আৰু মই কিন্তু সদায় ৰাতিপুৱা না একদম ৰাতিপুৱা উঠি যাওঁ মানে পাঁচটা বজাতে মই উঠি যাওঁ, এইটো মোৰ সৰুৰ পৰাই অভ্যাস', তাৰপিছত উঠি আগতে মই অলপ ব্যায়াম কৰো, প্ৰাণায়াম
হয়', হয়'।
তাৰপিছত নিজৰ অঁ কা কাম, যিমান খিনি কাম থাকে ঘৰৰ লগ কাম খিনি সামৰি লওঁ, নিজৰ জলপানী আৰু দুপৰীয়া আহাৰটো, আহাৰটো মানে বনাই লওঁ, নিজে বনাও। যিমান পাৰো, মই নিজে বনাব চেষ্টা কৰোঁ, মই বাহিৰৰ বস্তু খায় ভাল নাপাওঁ। আৰু স্বাস্থ্যৰ কাৰণেও ভাল নহয় এইটো।
হয় হয় হয়'।
তাৰপিছত মই আঠটা মানত ওলাই যাওঁ।
হয় স্কুলত ওলাই যায় ন?
উম উম।
হয় হয় হয়। তেনেকে ৰাতিপুৱাতো মানে আপোনাৰ আৰম্ভণি হয়, ঠিকে আছে বাৰু মোৰো মানে প্ৰায় অ মোৰো মানে মইও ইয়াত তে মানে গুৱাহাটীত প্ৰাইভেট এটাৰ মানে ফাৰ্মত তাতে চাকৰি কৰো, অ অঁ তাতে মোৰ মানে ৰাতিপুৱা উঠিব লাগে ৰাতিপুৱা উঠি অকণমান মই মানে এক্সাৰচাইজ কৰোঁ।
উম হুম এইটো এইটোতো ভাল হয়, এইটো এইটোত এইটো আমাৰ সদায় কৰিব লাগে আমাৰ স্বাস্থ্যৰ নিজৰ আহ ব্যক্তিগত জীৱন নিজৰ স্বাস্থ্যৰ ওপৰত চবৰ আগতে ধ্যানটো দিব লাগে।
হয় হয় হয় স্বাস্থ্যটো ভালে থাকিলে চব মানে আপোনাৰ ভালে চলি থাকিব। ভালে কুশলে চলি থাকিব তাৰপিছত আৰু মই মানে অ ব্যায়াম কৰাৰ পিছত আৰু মানে তেতিয়া মানে মই উ পিছত ফ্ৰেছ হৈ আহো মানে গা পা ধু তেতিয়া গা পা ধুই তেতিয়া মানে মোৰ কাৰণে মানে কিবা যেতিয়া মই মই বনাও মানে দুপৰীয়াৰ কাৰণে তেতিয়া বনাই মই মানে টিফিনত মোৰতো লৈ যাব লাগে অফিচত তেতিয়া মই লৈ কিনে মই অকমান কিবা খায় মানে তাৰপিছত মই কাম কামত মানে অফিচত ওলাই যাওঁ।
আ অ।
তাৰপিছত দিনটো তাতেই তেতিয়া মোৰ অফিচতে অ কামৰ মাজতে কাটি যায় দিনটো। আৰু পিছত অহ পিছলৈ আৰু ঘৰতোবোৰ উভতি আহো। আপোনাৰ বাৰু অহ। মই উভতি আহোঁ ঘৰত সন্ধিয়া সাতটা ব বজাত।
অ অ।
টা বজাত উভতি আহোঁ মই, উভতি আহি তাৰ পিছত মই অকণমান ফ্ৰেছ হওঁ উম মানে নিজক অকণমান সময় দিওঁ। তাৰপিছত অলপ অকণমান মানে মই জিৰাও ৰেষ্ট লওঁ তাতে। তাৰপিছত মই মানে ভাবোঁ যে আজি মানে কি খাম আজি কি বনাব লাগিব? তেতিয়া নিজৰ কাৰণে এইটো বনাব লাগিব এতিয়া তাৰ পিছত যিহেতু মই অকলে থাকো। তাৰপিছত বনাওঁ, বনাওঁ মে বনাই মেলি কিনে অকমান মই মানে ফনতে মানে কিবা কিবি চাওঁ।
আ অ।
তা বা মই ঘৰত উম কেতিয়াবা মই উম ঘৰতো মানে ফোন কৰোঁ কথা পাতোঁ আৰু তাৰপিছত মানে এনেকে কিবা চালেতো চালোৱেই আৰু নাচালে আৰু কোনো চিনেমা - চিনেমা নাচ চালে নাই আৰু তেতিয়া মই অ এনেকুৱা কেতিয়াবা কেতিয়াবা এনেকুৱা হয় মই মানে নোখোৱা কৰিও শুই যাও টোপনি যাওঁ কিন্তু মানে নোখোৱা কৰিও টোপনি যাওঁ মানে কেতিয়া কি হয় মোৰ মানে মই আহি মানে ইমান ভাগৰ লাগে ন আহ তেতিয়া মই নোখোৱাকেও টোপনি যাও কেতিয়াবা, কে তিয়া মই আৰু ৰাতিপুৱা উঠি সেইটো যদি খাওঁ, খালোঁ খালে খাওঁ আৰু যদি বেয়া হৈ যাওঁ তেতিয়া আৰু ন তুনকে বনাওঁ সেইটো আম তেতিয়া মই মানে আৰু ত এনেকে মোৰ মানে মোৰ স সদায় মানে নি নি নিত্য নিত্য এইটো মানে মানে চ চলি থাকে মোৰ এইটো ৰুটিনটো হয়।
মোৰো আৰু একে, মই স্কুলৰ পৰা উভতি আহো তিনটা বাজি যায় আহোতে আহোতে।
আহাৰ পিছত আকৌ নিজে অলপ গা পানী জিৰ অলপ জিৰণি লওতে, মোৰ চাৰিটা বাজি যাব তেতিয়া আৰু মোৰ ছাত্ৰ - ছাত্ৰী আকৌ আহি যায় টিউছনৰ কাৰণে তেওঁলোকক টিউচনো কৰাই থাকো, সাতটা লৈকে সাতটা, আঠটা লৈকে। আৰু তাৰে তাৰ যিহেতু মই ঘৰতে টিউচন কৰাও উম তে টিউচনো মানে কচিং চেণ্টাৰো আছে, ত' মই ঘৰতে আহ এই চাৰিটাৰ পৰা সাতটাৰ মাজত অলপ অ মোৰ নিজা কাৰণে সময় ওলাই অলপ সন্ধিয়াৰ চাহ - পানী যা খাই আমি সেইটো। খাই লও অল তাৰ পিছত আকৌ ৰাতিৰ, খোৱা - বোৱাৰ চিন্তা ৰাতি খোৱা - বোৱা বনাব লাগে।
হয় হয় হয়। একেই আৰু বাৰু মানে অকমান ইফাল সিফাল আৰু একেই প্ৰায়। হয় চবৰে, দৈনন্দিন জীৱনৰ হয়।
এইটোৱে এনেকে চলিব আৰু।
টো আমি মানে সৰুতে আহ এতিয়া বেলেগ আছিলে তেতিয়া আমাৰ কোনো দায়িত্ব নাছিলে তেতিয়া আমাৰ কোনো একো নাছিলে কৰিবলগীয়া এতিয়া তোমাৰ বহুত কিবা কিবি কৰিবলগীয়া আৰু যিহেতু ঘৰৰ পৰা দূৰত থাকিলে, তোৰ চব গোটেইখিনি মানে নিজৰ দায়িত্বখিনি নিজৰ কৰ্মখিনি নিজে কৰিব লাগে। হয়, তেতিয়াতো আপোনাক সহায় কৰা এটা মানে মানুহ নাথাকে তেতিয়া।
হুম, হুম।
হয়, ত' তেনেকে মানে দিনবোৰ পাৰ হৈ আছে আৰু।
উম।
আৰু অ' আপোনাৰ মানে এই আ আপুনিতো পঢ়িছে, অ' শিক্ষক হৈছে ন' আপুনি মানে শিক্ষ শিক্ষাগত আপোনাৰ অৰ্হতা কিমান আছে মানে কিমানলৈকে পঢ়িছে আপুনি?
মই স্নাতকলৈকে পঢ়িছোঁ।
অ' আচ্ছা আচ্ছা আচ্ছা। মোৰো মানে অ' আপোনাৰ মানে বেচেলৰ ডিগ্ৰী মই মানে মোৰ বি এ কমপ্লিট হৈছে। সেইলৈকে পঢ়িছোঁ মই, পিছত আৰু মানে নপঢ়িলোঁ মই। তাৰপিছৰ পৰাই মই মানে কৰ্মৰ ক্ষেত্ৰৰ লগত মানে কিবা না কিবা এটা কৰিয়ে আহি ছোঁ।
হু, হু। ঠিকে আছে, স্নাতকলৈকে পঢ়িলেও মানে কিবা এটা আপুনি কৰিব পাৰিব কিবা কৰি চলিব পাৰিব।
হয় হয় হয় হয়। আৰু আজিকালি এটা কথা কি আজিকালি শিক্ষাতকে ন' অ' মানে মই ভাবোঁ যে আজিকালি মই দেখ শিকি আছোঁ মানে যিটো বাহিৰৰ পৰিস্থিতি অ' মানে শিক্ষাতকে আপোনাৰ মানে যিটো স্কিল বুলি কয়
স্কিল অ', অ', অ'। অ' কি কিমানখিনি পাৰদৰ্শিতা বা এটা বস্তুত।
হয়, যিকোনো বিষয়ত আপুনি পাৰদৰ্শিক সেই সেইটোৰ কাৰণে আপোনাৰ মানে আপুনি যিকোনো ভাল এটা মানে আপুনি কামৰ লগত কামৰ ক্ষেত্ৰত জ মানে জড়িত হ'ব পাৰিব। আপোনাৰ তেতিয়া আপোনাৰ মানে শিক্ষাটো নিবিচাৰে য'তে হওঁক। আজিকালি মানে মই দেখি আছোঁ। অ' মানে আপোনাৰ পাৰদৰ্শি আপ আপুনি যিকোনো ক্ষেত্ৰত পাৰদৰ্শিতা আছে আপোনাৰ সেইটো ক্ষেত্ৰত আপোনাক মানে, সদায় মানে হয় সদায় মানে চবে গুৰুত্ব দিয়ে সেইটো ক্ষেত্ৰত বা আপোনাৰ মানে তেতিয়া আপোনাৰ মানে যিটো যিমানেই পঢ়ক আপুনি সেইটো আপোনাৰ নাচাই তেতিয়া।
একদম ঠিকেই কৈছে। ময়ো চাইছোঁ মোৰ যে অ' লগৰ কিছুমান ছোৱালী আছে মানে সিহঁতে মানে অ' স্নাতক পঢ়া নাই বা অ' ইলেভেন টুৱেলভলৈকে পঢ় ছে কিন্তু সিহঁতে অ' হেৰি আ, কম্পিউটাৰ ন'লেজ বহুত ভাল সেইকাৰণে ভাল ভাল চাকৰি কৰি আছে। তেওঁলোকক মানে ইমান পাৰদৰ্শি হৈ গৈছে এইটো অভ্যাস কৰি কৰি, তেওঁলোকৰ মানে ডিগ্ৰীত ডিগ্ৰীৰ আগত এওঁলোকৰ এই পাৰদৰ্শিত তা চাব কোম্পানীয়ে। মানে য'তে কাম কৰিব সেইটো চায়ে লৈ লয় তেওঁলোকক। ভাল ভাল চাকৰি কৰি লে আছে।
হয় আৰু মানে আপুনি যে ক'লে কম্পিউটাৰ' কথাটো মানে সেইটোতো এক মানে আপোনাৰ আজিকালি মানে এনেকুৱা হৈছে মানে বাধ্যতা হৈ গৈছে আপ আপুনি মানে যোনে নাজানে তাৰ বহুত তাৰ কাৰণ তাৰ মানে বহুত যুঁজিব লাগিব বহুত কষ্ট হ'ব। আজিকালিৰ যিটো মানে আ, আমাৰ মানে ঘৰক বজাৰ মাৰ্কেট হৈছে কৰ্মক্ষেত্ৰ যেনেকুৱা হৈছে যদি আপুনি কম্পিউটাৰ নাজানে কম্পিউটাৰৰ বিখয়ে নাজানে যিকোনো যিকোনো বিষ কম্পিউটাৰততো আপোনাৰ এতিয়া হয়। হাজাৰটা আপোনাৰ মানে বস্তু আছে ন তাতে শিখিবলগী কম্পিউটাৰৰ ভিতৰত হয়। সেটোৱে আৰু বাৰু মই মানে শিকিছিলোঁ অকমান জানো এতিয়া মানে এটা সৰু সুৰা মানে আ, একাউণ্টছৰ কাম কৰোঁ।
না আচ্ছা। মানে যিমানে শিখে আপুনি দিন গৈ থাক নতুন নতুন কিবা পদ্ধতি ওলাই থাকে আৰু এই ইণ্টাৰনট কম্পিউটাৰ হা নিজকে হা অ', অ', নিজক আপুনি যিমান উন্নতি কৰিব পাৰিব সময়ৰ লগত আপুনি ইমানে মানে ভালকে চলিব পাৰিব। সমাচত এনেকা অৱস্থা হৈছে।